হেঁল্ল'
অ' নমস্কাৰ দা।
অ' নমস্কাৰ। কি কৰি আছে আপুনি?
ঠিকে আছোঁ।
অহ। এ ঘূৰি ফুৰি আছো এতিয়া। গৰম লাগি আছে ন ঘৰৰ ভিতৰত। খোৱা লোৱাও কৰিলো। খোৱা লোৱাও কৰিলো তাৰ পিছত এতিয়া আৰু বহি আছো।
উম খবৰ ভাল।
নাই নাই খবৰ ভাল। তাৰপিছত- কি খোৱা-লোৱা কৰিলে আপুনি? আজি অলপ, আজি অলপমান খাদ্যৰ বিষয়ত আলোচনা কৰো হা।
অ, কওঁকচোন‌?
এ, যেনেকুৱা ধৰক, গৰমত বেছিভাগ, ৰ'দ যিটো দি থাকে ৰ'দত আপুনি কিবা ঠাণ্ডা বস্তু বেছি, যিটো ঠাণ্ডা ফ্ৰিজৰ পৰা খোৱা, লোৱা বস্তু, সেইবিলাক খাব নালাগে। বুজিছে না? এইবিলাক খালে আৰু কিবা, ভিতৰত ষ্টক হৈ পেলাই মানে কিবা, আপোনাৰ অকালত মৃত্যু হ'ব পাৰে। আকৌ, কিবা ঠাণ্ডা জমি পেলাই আপোনাৰ চৰ্দি, খাচি যিবিলাক আছে বেমাৰী। সেইবিলাক হ'ব পাৰে। সেইবাবে বেছি ফ্ৰিজৰ পানী, ফ্ৰিজত বৰফ পেপচি, এইবিলাক বেছি খাব নালাগে। বুজিছে। আৰু যিমান পাৰে, গৰমত গৰম বস্তুটো বেছি খাব। তেনেহলে আইছদত টোতকে এইটো ভাল। আৰু কিবা মা-মাছ, মাংস যিটো আছে এইবিলাক এইবিলাকো বেছি খাব নালাগে, এইবিলাকৰ পৰা সেইটো যেনেকুৱা প্ৰটিন দিয়ে, তেনেকুৱা আকৌ ক্ষতিও কৰে সেইবিলাক। যেনেকুৱা ব্ৰইলাৰৰ যিটো মাংস হয় সেইটো বেছি খোৱাটো ভাল নহয়। এইটো খালে গেছ হয়, আৰু পেটত কিবা বিষায়। আৰু কিবা ছালৰ সমস্যা দিয়ে, বুজিছা মোৰ কথা বিলাক?
হয়, হয়। বুজি পাই আছো, কওক।
ছালৰ সমস্যা দিয়ে আৰু কিবা কয় হয়, অ কওক
আমাৰ যিটো দৈনন্দিন জীৱনত যিটো খোৱা-লোৱা, নহয় জানো? এইবোৰ হৈছে আমাৰ, নিজৰ ওপৰত আমাৰ আমাৰ হাওঁ-ফাওঁ স্বাস্থ্যটো আমাৰ নিজৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে।
অ।
আজি চাওক ইমান, ইমান গৰম ইমান গৰমত আপুনি যে কৈছে যে ফ্ৰিজৰ বস্তু খাব নালাগে, এইটো বহুত ভাল কথা কিন্তু গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি।
অ।
এইবোৰ খালে বহুত হাৰ্ট ষ্ট্ৰক হয় মানুহ, এই যে আপুনি ইয়াতে ব্ৰইলাৰ মুৰ্গী, এইবোৰত হাৰ্ড ষ্টক হয়। পছে আমাৰ, আমাৰ মাজত যিবোৰ যে বৰফৰ মাছ আহে অ, এইবোৰ খালে মানুহ হাৰ্ট ষ্টক হয়। আৰু বেছিকৈ যিহে তো আমাৰ বজাৰত গ'লে দেখা যায়
আজিকালি তেলৰ তেলৰে ভজা খাদ্য বিলাক, এনেকুৱা বৰা বনাই, পাপ পৰ্বনাই এইবিলাক বেছি খাব নালাগে শিংঙাৰা, বৰা, পাপৰ, পৰঠা,
এইবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া হয়।
অ', এইটো মানে খালে মানে একশ ভাগ পাৰছে ন একশ শতাংশ মানুহৰে মানে পেটৰ সমস্যা দিয়ে।
এইটোয়তো হয়।
সেইবাবে তেলৰ ভজা বস্তু বিলাক বেছি খাব নালাগে। তথাপিও আৰু কিবা আমাৰ যিবিলাক খাদ্য আছে। আমালোকে আজিকালি বজাৰৰ পৰা সকলো খাদ্য কিনি আনি খাও হয়নে? কথাটো যেনেকুৱা চব্জি আজিকালি যিমান ওলাইছে, সকলোৱে মানে ৰাসায়নিক সাৰ তাই উৎপন্ন হৈছে। গোটেই চবজিবিলাক আজিকালি মানুহে ঘৰতে চব্জি উৎপন্ন নকৰে। সঁচাকৈয়ে আজিকালি যিটো পৰিস্থিতি এনেকুৱা পৰিস্থিতিয়ে মানুহক সকলে মানে ৰোগত আক্ৰান্ত হৈ আছে। ৰোগ ৰোগ নিজাৰ হৈ আছে। কিয়নো যে ৰাসায়নিক
ইমান বাৰো চেষ্টা কৰিব লাগে। যাতে আমাৰ নিজৰ ঘৰত আমি বনাব পাৰো। এইবোৰ শাক পাচলি আৰু যোৰ ৰাসায়নিক চাৰ যাতে ব, বেছিকৈ ব ব্যৱহাৰ নহয়। তেনেকে আমি আমাৰ নিজৰ ঘৰত বনাব লাগে। যিমান ৰাসায়নিক চাহ চাৰ দিব চাৰ দিয়া বস্তু আপুনি খাব আপোনাৰ স্বাস্থয়টো ইমানেই বেয়া হ'ব।
অ', ঠিকে আছে। ঘৰতে কিবা ৰুই দিব লাগে। জৈৱিক জৈৱিক যিটো ছাৰ আছে। তাৰে উৎপন্ন কৰিব লাগে। ৰাস্তা ৰাসায়নিক বজাৰৰ পৰা যিটো ৰাসায়নিক সাৰ পোৱা যায়। সেইবিলাক ব্যৱহাৰ কৰিলে আৰু কিবা সেইটোৰ পৰা মানুহৰ এইটো খাদ্য খালে মানুহৰ বেমাৰ হবই আৰু মানুহৰ আয়ুটো কমি আহিব এইটো জীয়াই থকা যিটো সময়ত সম সময় সীমা কমেই আহিব। চবে ঘৰৰে উম', ঘৰতেই ফল বন মানে ৰুই দিয়ক। ফলগছ তাৰপিছত চব্জি গছ বিলাক ৰুই দিয়ক। ঘৰৰ পৰা যিটো পাব সেইটো একেবাৰে মানে খাট হয়। এইটো
সেইটোতো বহুত ভাল হয়। ইয়াত কোনো ৰাসায়নিক চাহ নাথাক। ইয়াত ইয়াতে আপুনি দিয় জৈৱিক চাৰ ইয়াত ইয়াটে আপুনি দিয়া পচন ছাৰ ঠিক আছে। নিজে যিটো বনাই সেই ইয়াতে যিটো শাক পাচলি আপুনি য যত ৰুই দিব। আপোনাৰ নিজৰ ঘৰত যেতিয়া শাক পাচলি থাকিব। তাত কোনো ৰাসায়নিক চাহ নাথাকিব। সেইটো খালে আপোনাৰ স্বাস্থ্যটো অট'মেটিক ভাল হ'ব, নহয় জানো?
অ', ঠিকেই যেনেকুৱা আমাৰ লগত‌ দৈনন্দিনিক দিনটো কেনেকুৱাকৈ পাৰ কৰিব লাগে। যেনেকুৱা বেছি ৰাতিটো টোপনি দিয়াটো বেয়া হয় এইটো। আমাৰ স্বাস্থ্যৰ পক্ষে এইটো বৰ বেয়া কথা, কিয়নো যিমান সোন কালে পাৰে টোপনি যাব লাগে। বেছি পলমকৈ টোপনি দিয়টো এনেকুৱা মানে গাটো অস্থিৰ হৈ যায়। এনেকুৱা ৰাতি বেছি লেটকৈ টোপনি দিব। তাৰপিছত ৰাতিপুৱা উঠিব নটা দহটা মান বজাত বজাত। এনেকুৱা হৈ জানা, এনেকুৱাকৈ মানে গধূলিকৈ শুই থাকিলে টোপনি দিলে গাটো একেবাৰে দুৰ্বল হৈ যাব। ব্ৰইলাৰৰ মুৰ্গীৰ নিচিনা, বুজিছে আপুনি?
হয়, হয়।
তেতিয়া আৰু গাটো মানে শৰীৰটোক কাম নকৰিব। এলেহুৱা এলেহুৱাই যাব দিনটো কাম-বন কৰি কৰাৰ ইচ্ছা নাথাকিব। এইবাবে আপুনি যিমান পাৰে মানে সোনকালে টোপনি যাব। আৰু ৰাতিপুৱা চাৰিটা পাঁচটা মান বজাত উঠি যাব। টোপনি পৰা। উঠক, উঠাৰ পিছত অলপমান মুখ ধুওক। মুখ ধোৱাৰ পিছত দু-দুই তিনি লিটাৰৰ নিচিনা পানী খাৱক। পানি খোৱাৰ পিছত অলপমান এক্সাৰচাইজ কৰক। হয় ন' এক্সাৰ ৰচাইজ কৰাৰ পিছত আপুনি উ, হয়তো উ, দুটা কল খালে, এটা আপেল খালে। বা বুট যিটো কয়। কাছবোট এইবিলাক বিজাই ৰ-ৰাখক। পানীত ভিজাই ৰাখক ৰাতিটো। অ', ৰাতিটো ভিজাই ৰাখক, এইটো ৰাতিপুৱা খাই দিব। এনেহলে আপোনাৰ কিবা এইবিলাক খালে। শৰীৰত আৰু বল পাব আপুনি, স্বাস্থ্যত টো ভাল থাকিব আৰু যদি আপুনি ৰাতিপুৱা এ চাহ খাই, বেছি চাহ খোৱাতটো ভাল নহয়। এইটো লাঞ্চৰ
হয়।
বেয়া অভ্যাস হয় এইটো, লাঞ্চাৰ যিটো আছে সেইটো ক্ষতি কৰে, নষ্ট কৰি দিয়ে এইটো।
হয়।
আৰু আপোনাৰ যিটো ৰুচি আছে মানে খিদা যিটো মানে ভোক যিটো কয়। ভোকটো মানে একেবাৰে মাৰি দিব আপোনাৰ। দুঘণ্টা তিনি ঘণ্টাৰ নামত একেবাৰে মানে আপোনাৰ মানে ভোগ নালাগিব চাহ যদি আপুনি খায়। ভোকতটো নাথাকে কিন্তু, আপোনাৰ শৰীৰটো দুৰ্বল থাকিব না!
হয়।
সেইবোৰ চাহো খাব নালাগে, পৰঠাও খাব নালাগে ৰাতিপুৱা। আজিকালি মানুহে ৰাতিপুৱা উঠি আহি পেলাই আগত যায় চা দোকানলে? যা দোকানত গৈ পেলাই পৰঠা খায় চাহ খাই তাৰপিছত, যিটো কাম থাকে কাম লৈ ওলাই যায়, এনেকুৱা কৰাটো বেয়া এইটো বদ অভ্যাস এইটো।
বহুত গুৰুত্বপূৰ্ণ কথা কি জানা? সেই আমাৰ যিটো খোৱা দোৱাৰ যিটো ৰোল অ সেই ৰোল হিচাপে আমি যেতিয়া আৰ্লি ইনদা মৰ্ণিঙত বিচনাৰ পৰা উঠি যাওঁ,
অ
একেবাৰে উঠিযাই এই চাহ এইবোৰ খাব নালাগে, এইবোৰ নাখাই আপুনি যিমান পাৰে আপুনি যিটো খায় চাহ ভাত খায়? বা ৰুটি খাওক আপোনাৰ যিটো মূল খাদ্য, সেইটো আপুনি কিমান বেছিকে খাব পাৰে, সেইটো সেইটো খাব লাগে। আৰু ইয়াৰ পিছত টাইম টাইম লৈ ঠিক সময় লৈ দুপৰীয়াটো বহুত ভাল, বহুত খাব লাগে, কিন্তু ৰাতি ৰাতি আপুনি যিমান পাৰে ৰাতি আঠ বজাৰ আগত আপুনি বহুত কমকৈ খাওক এইটো এইটো এটা সু-স্বাস্থ্যৰ এটা ধৰি লওক মূল নিয়ম ৰাতি আঠ বজাৰ ঠিক আগত যিমান কমকৈ পাৰে আপুনি খাওক কিন্তু ৰাতি আঠটা বজাৰ পিছত আৰু একো খাব নালাগে, আপোনাৰ মুখত এইটো চিলাই মাৰি দিয়ক। ৰাতি আঠটা বাজি গ'ল মানে আপোনাৰ এইটো বন্ধ হৈ গ'ল, একো নহয়, একো খাব নালাগে, আমাৰ যিটো খায় খাদ্যৰ যিটো এইবোৰ বস্তু আছে এইবোৰ মানি চলাটো বহুত ভাল।
অ নীতি নিয়ম বিলাক মানি চলাটো দৰকাৰী এইটো। জৰুৰী কালীন এইটো ঠিকেই আছে। এইটোৱেই মই যিটো কলো ৰাতিপুৱা, এটা দুটা ফল খাওক, তাৰপিছত আপুনি খাদ্য মানে চাউল খাওক ভাত খাওক।
হয়।
এনেকুৱা বস্তু খাওক যিটো কিবা উ ভাজ ভাজি বিলাক যিটো কয় তেলেৰে ভজা যিটো চবজি হয়, সেটো নাখাই পেলাই অলপমান চব্জি বনাই খাওক, নহলে অলপমান যিটো ভৰ্তা বুলি কয় আমালোকে সেইটো বনাই খাওক।
তেল নোহোৱাকৈ
অ তেল নোহোৱাকৈ অ এনেকুৱা চব্জি বনাওক যিটোৱে গেছ নহয় পেটটো বেয়া নহয়। দিনটো ভাল থাকে, গাটো স্বাস্থ্যটো ভাল থাকে। এনেকুৱা নিয়মেৰে চলি থাকিলে স্বাস্থ্যটো ভাল থাকিব। আৰু কিবা মানুহৰ যিটো কিবা কয় ম্যাদ আছে বয়সত সময়সীমা এইবিলাক কিবা মানি চলিব পাৰিব। আৰু সেইবাবে ঠিক ঠিক থাকিব আপোনাৰ ৰুটিন বিলাক। আপুনি যদি য'তে মতে কিবা কিবি বজাৰত গৈ পেলাই খাই থাকে। তাৰপিছত এইবিলাক যদি মানি নচলে আপুনিতো আজিকালি সকলো মানে শিক্ষিত যুগ বুজি পাইছে ন আপুনি। আজিকালি আজিকালি মোবাইলতে দেখা পোৱা যায়। আজিকালি ইউটিউবত চাৰ্চ কৰিলে, চচিয়েল মিডিয়াত চাৰ্চ কৰিলে আপুনি দেখা দেখা পাব তাতে স্বাস্থ্যটো ভাল কৰি ধৰি ৰাখিবৰ বাবে কি কি খোৱা যায়, কি কি মানি চলিব লাগে নিয়ম নীতি বিলাক। স্বাস্থ্যটো ভাল থাকিব। আজিকালি সকলো ঠাইৰ পৰা আপুনি হেল্প পাব। সহায় পাব।
টো সকলো ছাইডতে পোৱা যায়।
অ' সিটোয়ে আজিকালি মোবাইলতে ডত ডাক্তৰ বিলাকে পৰামৰ্শ দিয়ে।